অ শুনা পাইছা নাই?
উম, শুনিছো শুনিছো মোৰ মাতটো শুনিছানে?
অ', শুনিছো শুনিছো, কি কৰি আছা?
এয়া তোমাৰ এনে বহি আছো। তুমি কি কৰিছা?
অ তাকে বাকী খবৰ-খাতি কোৱাচোন?
খবৰ-খাতি ভালে ভালে তোমাৰ ভালনে?
অ মোৰো ভালে ভালে বাৰু দেই। অ', বাকী তোমাৰ ভাত-পানী খালা নাই?
ভাত-পানী নাই খোৱা খামহে অকনমান পাৰি দেৰিকে।
অ' অ' অ'। তাকেহে তোমাৰ কথা এটা সুধিম বুলি ভাবি আছিলো গম পাইছা নাই?
হয়, কোৱাচোন।
এ মানে মানুহ আচলতে ভাল হোৱাতো বেছি গুৰুত্বপূৰ্ণ নে মানে, ভাল মানুহ হোৱাতো বেছি গুৰুত্বপূৰ্ণ নে তোমাৰ ধনী মানুহ হোৱাতো বেছি গুৰুত্বপূৰ্ণ বাৰু?
উমঁ। হয়, আচলতে কি হয়, এ ভাল মান- নুহ আৰু ধনী মানুহ, এই দুটা বস্তু মানে কি হয়? এ দুয়োটাই কিন্তু গুৰুত্বপূৰ্ণে বুলিয়ে ক'ব লাগিব। কাৰণ কি হয়, উমহো' যেতিয়া মানুহ এজন ভাল হ'ব। তেতিয়া কি হ'ব? তেওঁৰ স্বভাৱ-চৰিত্ৰবোৰ ভাল হ'লেহে তেওঁ ভাল হ'ব। তেওঁ যি ধৰা- দয়ালু ভাৱ, বা তেওঁৰ আনৰ প্ৰতি যি ব্যৱহাৰ, সেইখিনি যেতিয়া ভাল হ'ব। সেই মানুহজনক তেতিয়া ভাল মানুহ বুলি কোৱা হয়। আৰু কি হয়‌ আ আচলতে ভাল মানুহবিলাকৰ চাবাচোন সন্মান বোৰ, বহুত বেছি সন্মানতো। সমাজত তেওঁলোকৰ মানে, এটা উচ্চ স্থানত ৰখা হয়। যিহেতু- তেওঁলোকৰ ব্যৱহাৰ পাতি আটাইতকৈ ভাল। কিন্তু- ধনী মানুহ মানে কি হয়? আচলতে যিবিলাক লোক ৰ ধন, টকা-পইচাৰ কোনো মানে অভাৱ নাই। সেই লোকসকলক ধনী মানুহ বুলি কোৱা হয় আচলতে। কিন্তু যদি,, ধনী মানুহজনৰ তোমাৰ সেই ভাল স্বভাৱবোৰ নাথাকে। তেতিয়া কি হ'ব তেওঁ- সেই ধন, টকা-পইচা থাকিব পাৰে। তেওঁ নামত ধনী হ'ব পাৰে, কিন্তু কি হয়,,, তেওঁ কিন্তু সেই সন্মান খিনি বা যি সমাজৰ মৰ্যদা, সেইখিনি কিন্তু এজন ভাল মানুহতকৈ কম হয়। কাৰণ কি হয়। তুমি মানুহৰ লগত যদি তুমি ভাল ব্যৱহাৰে নকৰা, তোমাৰ লগত যিমানে ধন,,, টকা-পইচা নাথাকক, তুমি যদি মানুহক বেয়া ব্যৱহাৰ কৰা বা মানুহৰ লগত,,, তোমাৰ মানৱীয়তা খিনি তুমি বজাই নাৰাখা, তেতিয়া কি হ'ব? মানুহে তোমাক কেতিয়াও ভাল নাপায়। তুমি যদি এজন মানুহক বেয়া,,, চব কথাতে, মানে, তেওঁলোকক টেংলাই কৰি কথাটো কোৱা। তেওঁলোকে জানো ভাল পাব, এতিয়া তুমি ধনী হোলা বুলিয়ে জানো এজন মানুহক,,,, তুমি তেনেকে ইনচাল্ট কৰিব পাৰিবা, সেইটো তোমাৰ কোনো অধিক,,, অধিকাৰ নাই কাৰণ টকা পইচাটো আচলতে সকলোৱে অৰ্জন কৰিব পাৰিব। টকা পইচাটো তুমি যেতিয়া কাম কৰিবা, তেতিয়া অৰ্জন কৰিব। কিন্তু সমাজৰ মানুহে, মানে, সমাজৰ চাৰিজন লোকে তোমাক। ভাল বুলি কোৱাটোহে আচলতে ডাঙৰ মৰ্যদা, কাৰণ তোমাক যে,,, তেতিয়া দুজন লোকে ভাল বুলি কব, তেতিয়া তোমাৰ কি হব? তোমাৰ নামটো গোটেই গাঁওখনত জিলিকি উঠিব যে এই মানুহজন আমাৰ গোটেই গাঁৱৰ ভিতৰত ভাল। তেওঁৰ ব্যৱহাৰ পাতিবোৰ বহুত ভাল। তেতিয়া কি হয়, কিন্তু কিছ,,, কিছুমান লোকৰ ক্ষেত্ৰত দেখোন কিছুমান লোক কি হয়, ধনী হ'লেও কিন্তু তেওঁলোক ব্যৱহাৰ পাতিবোৰ খুব ভাল, আচলতে আমি এজন তেনেকুৱা ব্যক্তিহে হ'ব লাগে। আমি টকা পইচা অৰ্জন কৰিলেও, আমাৰ যদি উভয় নদীত টকা পইচা থাকে। তেতিয়াও কিন্তু কি হয়, আমি মানুহক এই গুৰুত্বটো দিব লাগে, মানুহক আচলতে পাতাত দিব লাগে যে এইজনো এজন মানুহ বুলি, আমি সেই তেওঁক যদি গুৰুত্ব দিওঁ তেওঁক সন্মান দিওঁ, তেওঁক ধৰা ভালদৰে মাতবোৰ কৰো, ব্যৱহাৰ পাতি ভালদৰে কৰো। তেতিয়া কি হ'ব, তুমিও সেই সমাজত এদিন উচ্চ স্থান পাবা। তোমাকো এজন ভাল মানুহ, সহ ধনী মানুহ বুলি কব এতিয়া। বৰ্তমান যুগটো এনেকুৱা হৈ পৰিছে, তুমি যদি আনক সন্মান কৰা,,,, এজন লোকক তোমাৰ ধৰা, অপজিত থকা যিজন লোক, তেওঁক যদি তুমি ব্যৱহাৰ পাতি ভাল কৰা। এতিয়াও তোমাক, মানে, সেই লোকজনে ভালদৰে ব্যৱহাৰ কৰিব কিন্তু কি হৈছে? তুমি যদি, ধন টকা পইচা তুমি মানে, ধৰা লেবেল দেখুৱাই যদি মানুহক। তুমি বেয়া ব্যৱহাৰ কৰা, তোমাৰ অপোনেণ্টত থকা মানুহজনক যদি তুমি অপ,, অপমান কৰা, ভালদৰে ব্যৱহাৰ নকৰা, বৰ্তমান যিটো যুগ আজিকালি মানুহে সেই ধনী দুখীয়া একো নাচায়, তুমি ব্যৱহাৰটো বেয়াকে কৰিছা। তোমাকো কিন্তু সেই বেয়া ব্যয়ৱহাৰেই কৰিব। বা তুমি ধনী বুলি ভাবি তোমাক, মানে, সেই ভাল ব্যৱহাৰ নকৰে। কাৰণ মানুহে ধন টকা পইচা নিজে অৰ্জন কৰি ল'ব পাৰিব। কিন্তু সেই সন্মান খিনিক জানো টকা পইচাৰে কিনিব পাৰিব, কেতিয়াও নোৱাৰে নহয়। আৰু উমহ তুমি চাবাচোন। এজন ভাল মানুহৰ, যিজন মানুহৰ স্বভাৱ চৰিত্ৰ ভাল, ব্যৱহাৰ পাতি ভাল সেই মানুহজনৰ ওপৰত কি হয়, নিজৰ পৰিয়ালৰ লোকে খুব মানে চকু মু দি বিশ্বাস কৰি ল'ব পাৰে, আৰু কি হয় তেওঁলোকৰ যোনবিলাক মানুহৰ ধৰা স্বভাৱ চৰিত্ৰ ভাল বা এজন ভাল মানুহ বুলি আমি যাক কওঁ তেওঁলোকৰ বন্ধু বৰ্গও বহুত থাকে কিন্তু বিপদত সহায় কৰিবলে ভাল ভাল বন্ধু পোৱা যায়, তেওঁওলোকৰ কি হয় তেওঁলোকেও সেই মানুহজনৰ ওপৰত চকুমুদি বিশ্বাস কৰিব পাৰে। কিন্তু কি হয় এজন ধনী লোকক, মানে যিজন লোকে অকল পইচাকে চিনি পায় সেই লোকজনক, যাৰ ব্যৱহাৰ পাতি বেয়া তেওঁলোকৰ কি হয়, পৰিয়ালে কিন্তু তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে, কাৰণ বৰ্তমান যুগত আমি এনেকুৱা বহুতো নিউজ দেখিছোঁ, যাৰ ফলত কি হৈছে এজন মানুহে কি কৰে, টকা পইচাৰ কাৰণে মানুহক মৃত্যুও কৰিব পাৰে। বা মাৰিও পেলাব পাৰে, সেই তেনেকুৱা ক্ষেত্ৰত কি হয় ঘৰৰ মানুহে সেই মানুহজনক কেনেদৰে বিশ্বাস কৰিব, তেওঁ অকল টকা পইচাহে চিনি পায়। তেওঁলোকৰ যিজন লোকৰ ব্যৱহাৰ পাতি একেবাৰে বেয়া, মানুহক কেনেদৰে কথা পাতিব লাগে সেইটোৱে নাজানে। সেইজন লোকৰ ওপৰত কেনেদৰে বিশ্বাস ৰাখিবা তুমি ভাবা। আৰু তেওঁলোকৰ চাবাচোন, যেনেদৰে এজন ভাল মানুহৰ বহুতো বন্ধু থাকে এজন কিন্তু ধনী মানুহ, ধনী মানুহ বুলি নকওঁ আচলতে, যিজন লোকৰ ব্যৱহাৰ পাতি আচলতে বেয়া সেই লোকক কিন্তু মানুহে কেতিয়াও বন্ধু হোৱা দেখা নাযায়। যিমানে ধনী নহওক, যিমানে যি নহওক, মানে সেই ক্ষেত্ৰত যদি চাওঁ, তেওঁলোকৰ প্ৰকৃত বন্ধু নাথাকে। এতিয়া চাবাচোন বহুত বোৰ এনেকুৱা ধনী লোক অ কি হয় কেতিয়াবা বিপদত পৰে। যাৰ ধৰা ব্যৱহাৰ পাতি খুব অঁ খুব বেয়া। মানুহৰ আগত নিজৰ বন্ধুকে ইনচাল কৰে। সেই ক্ষেত্ৰত যেতিয়া তেওঁলোক কেতিয়াবা বিপদত পৰে বিপদত কিন্তু সেই বন্ধুসকলক ফোন কৰিলে তেওঁলোকে মানে ইগনৰ কৰি দিয়ে আচলতে। তেওঁলোকেওতো সেইটো কথা মনত ৰাখিছে, যে এই মানুহজনে এসময়ত গোটেই বহুত মানুহৰ আগত মানে কি হয় মোক ইনচাল কৰি থৈছে মোক লজ্জাজনক কৰি থৈছে। সেই ক্ষেত্ৰত এই এনেকুৱা বিপদত তুমি সেইজন মানুহক কেনেদৰে সহায় কৰিবা তুমি নিজে ভাবা। এতিয়া তোমাৰ ক্ষেত্ৰতে যদি এইটো কথা ঘটিলেহেঁতেন। এজন ধনী তথা ভাল ব্যৱহাৰ নথকা মানুহে যদি তোমাক মানুহৰ আগত তোমাক অসন্মান কৰে। তেতিয়া জানো বিপদৰ সময়ত তুমি সেইজন মানুহক তুমি সহায় কৰিবলৈ আগবাঢ়িবা। সেইটো কেতিয়াও কোনেও আগ নাবাঢ়ে, এতিয়া ধৰা তুমি মোক যিটো কথা সুধিছিলা, ভাল মানুহ আৰু ধনী মানুহ এই দুইটাৰ ভিতৰত মানে আচলতে কোনটো বেছি গুৰুত্বপূৰ্ণ বা মানুহে কেনেকুৱা পথ বাছি ল'ব লাগে তাৰ ওপৰত ধৰা মোৰ যিখিনি মানে সাময়িক জ্ঞান আছিলে তাৰ পৰাই মই কিছুমান কথাত তোমাক মানে অৱগত কৰাই দিছো মানে হয়তো এইখিনি শুদ্ধ হবও পাৰে নহ'বও পাৰে, কিন্তু মোৰ মনৰ যিটো ভাৱ বা মই যিটো বিশ্বাস কৰো সেইখিনি তোমাৰ আগত অৱগত কৰি দিছো। এতিয়া মোৰো মানে কিছুমান কথা জানিবলৈ মন আছিলে তোমাৰ এই ওপৰত মানে মতামতটো কেনেকুৱা ধৰণৰ মোক কোৱাচোন?
অঁ এতিয়া তোমাৰ সেই তুমি ধনী মানুহ মানে এজন ধনী মানুহ আৰু এজন ভাল মানুহো মাজত তূমি পাৰ্থক্যখিনিক কৈছাই হয় নহয় বা তোমাৰ এজন ভাল মানুহো মানুহ হলে কি কি লাভ হয় বা এজন ধনী মানুহ হলে কি কি লাভ হয় সেইবিলাক কথা তুমি কৈছাই। গম পাইছা নে? এতিয়া তোমাৰ সেই মানে জীৱনটোত সকলোৱে তোমাৰ ধনী হবলৈও বিচাৰে গম পাইছানে। আৰু তোমাৰ এজন ভাল মানুহ হবলৈও বিচাৰে কিন্তু গম পাইছা নাই, কাৰণ মানে প্ৰতিটো বস্তুৱে তোমাৰ দুটা হেৰি থাকে আৰু হয় নহয়? গতিকে মানুহে তোমাৰ ধনী হ'লেও ধনী হ'লেও মানে বহুত ভাল হয়, আৰু তোমাৰ সেই ভাল হ'লেও বেছি ভাল হয় মানে গম পাইছা নে, এতিয়া তোমাৰ ধনী মানুহ হ'লে আমাৰ বহুত উপকাৰো হয় এক প্ৰকাৰে গম পাইছা নাই?
হয় হয়।
কাৰণ আমাৰ সেই এজন ধনী মানুহৰ হাতত নিশ্চয় বহুত টকা পইচা থাকিব, গম পাইছা নাই, সেই টকা পইচা ই কি কৰিব মানুহৰ জীৱনৰ যিখিনি মৌলিক প্ৰয়োজনসমূহ গম পাইছা নাই? সেই মৌলিক প্ৰয়োজনসমূহ তোমাৰ কিনিব পাৰিব টকা পইচাই। গম পাইছা নাই। আকৌ তোমাৰ ধৰি লোৱা টকা পইচাই কি কৰিব পাৰিব আহ উন্নত শিক্ষা গম পাইছা নাই, বা তোমাৰ চি কিৎসা বা বাসস্থান লাভ কৰাত মানে, সেই টকা পইচাই বহুত সহায় কৰে।
হয় কৰে কৰে।
তাৰপিছত আকৌ তোমাৰ সেই পৰিয়াল আমাৰ যিবিলাক পৰিয়াল, হয় নহয়। সেই পৰিয়ালবিলাকৰ কি হয় আৰ্থিক সুৰক্ষা নিশ্চিত কৰিব পাৰে এজন ধনী মানুহে। গম পাইছা নাই? ধনী মানুহজনে তোমাৰ চাবা, এটা পৰিয়াল মানে খুব ধুনীয়াকৈ মানে কণ্ট্ৰল কৰিব পাৰে বা চলাব চলাই থাকিব পাৰে। গম পাইছা নাই? তাৰপৰা আকৌ ধৰি লোৱা তোমাৰ এজন ধনী মানুহে কি কৰিব পাৰিব, খুব সোনকালে ধৰি লোৱা এটা কি ঘপকৈ নিৰ্দিষ্ট এটা তোমাৰ ব্যৱসায় আৰম্ভ কৰি ল'ব পাৰে, গম পাইছা নাই? যি ব্যৱসায় মানে ব্যৱহাৰ, অহ, যি ব্যৱসায় মানে তোমাৰ মন যায় আৰু। সেইটোকে তোমাৰ আৰম্ভ কৰি দিব পাৰিব। গম পাইছা নে নাই?
হয় হয়।
মানে তোমাৰ সিহঁতে তোমাৰ ইনভেষ্ট কৰিবলে তোমাৰ একো প্ৰব্লেম নহয়। গম পাইছা নাই? আৰু মানে কি হয় অ মানে বহুত মানুহেটো বিভিন্ন ধৰণৰ সপোন দেখে ন, সেই সপোন তোমাৰ বা স্তৱিগত বাস্তৱিক ৰূপত মানে পৰিণত কৰিবলৈ আমাক এই যিসমূহ ধনী মানুহ, বা ধন থকা, ধন টকা পইচাই মানে সেইবিলাক সহায় কৰে, গম পাইছা নাই?
উম।
কিন্তু এতিয়া তোমাৰ এজন ভাল মানুহ হোৱাৰো কিন্তু বহুত গুৰুত্ব আছে, গম পাইছা নাই? তোমাৰ, এতিয়া মই তোমাৰ সেই তোমাৰ যি ধনী মানুহ, ধনী মানুহ হ'লে কি কি লাভ হয়, মই সেইখিনি কথা ক'লো। আৰু ইয়াৰ লগতে কি হয়, এজন ভাল মানুহ হ'লেও আমাৰ বহুত লাভ হয়। এতিয়া তুমি চাবা, এজন ভাল মানুহ হোৱাৰ লগে লগে কি হ'ব, এখন সমাজত এখন ভাল সমাজত, সেই ধনী মানুহৰ স্থানটো কিন্তু বহুত উচ্চ মানত, গম পাইছা নাই?
হয় হয়।
ধনী মানুহৰ মান উচ্চ মান, কিন্তু তাৰ লগতে যদি তোমাৰ সেই, অহ তোমাৰ এজন ভাল মানুহৰ কথা যদি চোৱা। গম পাইছানে? ভাল মানুহজন কি হ'ব, তোমাৰ ভাল মানুহ এজনৰ কিন, ভাল মানুহজনৰ কিন্তু সেই ধনী মানুহতকৈ তোমাৰ স্থানটো বেছি উচ্চ। গম পাইছা নাই? এতিয়া তোমাৰ সেই ভাল মানুহজনে কি হ'ব তোমাৰ সকলোকে মানে সন্মান কৰে, গম পাইছানে? আৰু তোমাৰ সকলোকে মানে তোমাৰ, একো প্ৰব্লেমো ক্ৰিয়েট নকৰে আৰু সকলোকে সমান সন্মান প্ৰদান কৰে, গম পাইছা নাই? আৰু কি হয় বহুত ধনী মানুহ মই এনেকুৱা দেখিছো তোমাৰ কি কৰে, সিহঁতে তোমাৰ অহ মানুহক সন্মান কৰিব নাজানে। আৰু কি হয়, সিহঁতৰ যিবিলাক খ্ৰীষ্টাচাৰ, খ্ৰীষ্টাচাৰ বোলা বস্তুটো সিহঁতে বুজি নাপায গম পাইছা নাই? কিন্তু তোমাৰ সেই এজন ভাল মানুহৰ কিন্তু, সেইবিলাক ভাল ভাল গুণবিলাক বহুত আছে। সেই এজন ভাল মানুহে কি হয়, তোমাৰ যিখিনি খ্ৰীচ শিষ্টাচাৰৰ গুণ, সেই শিষ্টাচাৰৰ সকলো গুণবিলাকেই তেওঁলোকে মানে জানে আৰু কোনটো কাম কৰিব লাগে, কোনটো কাম কৰিব নালাগে। এখন সমাজৰ লগত কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে। কেনেকৈ ভালকে থাকিব লাগে, সেই বিষয়ে মানে ভাল ভালদৰে জানে, গম পাইছা?
হয় হয়।
আৰু মানে এজন ভাল মানুহৰ কি হয়, সমাজত বিচ সমাজত যিটো বিশ্বাস থাকে, সেই বিশ্বাসটো মানে বহুত ভাল হয়। আৰু এজন ভাল মানুহে তোমাৰ সমাজত মানে এটা ভাল নাম অৰ্জন কৰিব পাৰে, গমা পাইছা নাই? আৰু তোমাৰ কি হয় এজন মানে ভাল মানুহৰ তোমাৰ হৃদয়খন বহুত ভাল, গম পাইছা নাই? তেওঁলোকে কি কৰে তোমাৰ, আনৰ যদি কিবা এটা দুখ দেখে এ তাত মানে কি হয়, সেই এজন ভাল মানুহে সহায় কৰিবলৈ আগবাঢ়ি যায়। কিন্তু মই বহুত ধনী মানুহ এনেকুৱা আছে, সিহতে কিন্তু তোমাৰ দু দুখীয়া মানুহবিলাকক কিন্তু বহুত ইগনৰ কৰে। গম পাইছা নাই সিহঁতে তোমাৰ দুখীয়া মানুহ যদি দেখে সিহঁতক তোমাৰ একদম ভালদৰে কথা নাপাতে নে কি হয় দুখীয়া মানুহ বিলাকক সিহঁতে নিজ দেখাই গম পাইছা নাই।
হয় হয়
এতিয়া তোমাৰ সেই ক্ষেত্ৰত চাবলৈ গলে এজন ভাল মানুহ আৰু অ এজন ধনী মানুহৰ মাজত কিন্তু কিছু হলেও পাৰ্থক্য আছে গম পাইছা নাই গতিকে মোৰ মতে কি গম পাইছা নাই তোমাৰ এজন মানুহ তোমাৰ ধনী হোৱাতকৈ তোমাৰ এজন যদি ভাল তোমাৰ ভাল মানুহ হয়, তেনেহলে কিন্তু তাৰ বেছি মানে মই ভাল অ', গম পাইছানে? এতিয়া তোমাৰ সেইতো মই কেলে কৈছোঁ, গম পাইছা নাই? কাৰণ মানে ধন হৈছে মানুহৰ ধনে ধমাৰ ধৰি লোৱা মানুহৰ যিটো জীৱন সেই জীৱনটো একদম সহজ কৰি তুলিব পাৰে কিন্তু তোমাৰ মানে তোমাৰ এজন ভাল মানুহে কি হয়, সততাত থাকে মানে সত্যতা সত্য কথা কয়।
হয়।
দয়া মানুহৰ প্ৰতি যি দয়া সেই দয়া দেখুৱাব পাৰে। আৰু তোমাৰ মানুহবিলাকৰ যি বিশ্বাস সেই বিশ্বাসটো মানে জিকিব পাৰে, গম পাইছা নাই? আৰু তুমি এটা কথা জানানে যে যিসমূহ মানৱীয় গুণ সেই মানুহ মানৱীয় গুণসমূহে তোমাৰ এজন মানুহক মানে এজন ভাল মানুহ বু